হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
এনেকে ফোন কৰিলে ঠিক ঠিকে থাকে কিন্তু তোমাৰ এইটো ফোন কৰিলেহে বহুত নেটৱৰ্কৰ অসুবিধা হৈ যায় এতিয়া আকো নুশুনে
আচ্ছা আপোনাৰ একেবাৰে শুনা পোৱা নাই ন হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
শোনা পাইছে
শুনিছনে
মই শুনিছো আপোনি শুনা পাইছে
অ তুমি শুনিছা? মইহে তোমাৰ কথা খিনি কিন্তু একো শুনা নাই মানে ইমান ভালদৰে, কিয় জানো? তোমাৰ এনেই দেখোন কলটো ঠিকে থাকে, কিন্তু এইটো
কলত তোমাৰ মানে নেটৱৰ্কটো একোৱেই নুশুনা হৈ যাও।
তাকে সেই বস্তুটো বুজি পোৱা নাই, ময়ো বুজি বনাই সি, কি বা প্ৰব্লেম হৈ আছে?
এনে তোমাৰ কলত কিন্তু ঠিকে থাকে। এইটো কলতহে তোমাৰ মানে অসুবিধা হেৰি হৈ আছে। মানে নেটৱৰ্কটো কিবা অহা যোৱা হৈ থাকে নে কি হৈ থাকে, কিন্তু মানে নুশুনি। একো মাত চাত
কল কৰিলে একো প্ৰব্লেম নহয়। হয়, হয়। বেলেগ কল কৰিলে মোৰ একো প্ৰব্লেম নহয়। কিন্তু আপোনাৰ লগত কৰিলেহে হয়। কিয় বা হৈ আছে এইটো বস্তু?
কিবা এটা হৈ আছে তোমাৰ। তাতে হয়, এনেই কিন্তু তোমাৰ এনেইতো তুমি কল কৰিলে তোমাৰ ভালেই আ
ও আচ্ছা, উ-উ। তাকে মই সেই বস্তুতো মই নিজেও বুজি পোৱা নাই। বেলেগৰ লগতটো মোৰ একো প্ৰব্লেম নাই। নাই- নাই। বনোৱা নাই। ল'ৰাক পঢ়াই আছিলো। হেল্ল'
বনা, বনাই আছা চাগৈ?
নাই-নাই, বনোৱা নাই, ল'ৰাক পঢ়াই আছো। হেল্ল' হেল্লও শুনা পাইছে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
তোমাৰ এইটো হেৰি হলেহে কিয় এনেকুৱা চাউনটো আহি যায়, মই বুজিয়ে পোৱা নাই।
তাকে, মইয়ো ধৰিব পৰা নাই। এনে বেলেগ ফোনত একো প্ৰব্লেম নাই, আপোনাৰ লগত কৰিলেহে মোৰ এইটো প্ৰব্লেম দেখা দিয়ে। কি প্ৰব্লেম হৈ আছে, এতিয়া ময়ো বুজি পোৱা নাই ঠিক বাৰু। কিয় বা এনেকুৱা হৈ আছে, ভালকে মানে কথাখিনিও পাতিব পৰা নাই।
হেল্ল'
হেল্ল' মই কিন্তু আপোনাৰ ভইচটো একদম এ টু, মানে ওৱান বাই ওৱান কিলিয়াৰ শুনি আছো। আপুনি কিয় শুনি পোৱা নাই, সেইটোয়ে বুজি পোৱা নাই মোৰ ভইচটো। মোৰ ভইচতোটো একো প্ৰব্লেম নাই। হেল্ল' হেল্ল'
হেল্ল'
শুনা পাইছে?
অ, তুমি কৈ থাকাচোন, বাৰু মানে কি হৈছে তোমাৰ মাতটো যে, এইটো কিহৰ কাৰণে নুশুনি মই বুজিয়ে পোৱা নাই, এইটো তোমাৰ কথা যে, একোৱেই নাহে।
আচ্ছা।
মই বুজি পোৱা নাই, কিন্তু তুমি এনেই তোমাৰ কল কৰিলে দেখোন ভালেই আহে, কিন্তু এতিয়া এই কলটো কৰিলে কিহৰ কাৰণে, চাউনটো একোৱেই নুশুনি।
তাকে।
এই বস্তুটো কিহৰ কাৰণে হৈ আছে, মইয়ো গম পোৱা নাই।
আচ্ছা মইয়ো বুজি পোৱা নাই বাৰু, কিহৰ কাৰণে হৈ আছে
তোমাৰ এনে কিন্তু ক্লিয়াৰে আহে, ধৰ তুমি কিন্তু এনে কথা পাতিলে ক্লিয়াৰ আহে, কিন্তু ইয়াত একোৱেই নুশুনা হৈ যায়।
আপোনাৰ ভইচটো মই ইমান ধুনীয়াকে শুনা পাইছোঁ, আপোনাক কথা কেইটা। ত সেইটো বস্তু বুজি পোৱা নাই, এইখিনি মানে কিয় এনেকুৱা হৈ আছে? কি যে হ'ব নহয়, এনেকে হ'লে নেটৱৰ্কৰ একো প্ৰব্লেমো নাই, একো একোৱে নাই, শুনা পাইছে?
হেল্ল'
বেলেগতো একো প্ৰব্লেম নাই, কিয় বা এনেকুৱা হৈ আছে হয় হয় শুনা পাইছোঁ মই। আপুনি শুনা পাইছে? হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল। হেল্ল'। অ ভাত বনালা?
হা হা।
ভাত বনালা?
নাই নাই ভাত বনোৱা নাই ল'ৰাক পঢ়াইহে আছোঁ।
অ এতিয়া অকমান আহিলে মাততো তোমাৰ। এনেই নাই নাই ময়ো বনোৱা নাই। বনামহে বাৰু যোৱা নাই। এতিয়ালৈকে ভাত বনাবলৈ যোৱা নাই বাৰু।
আচ্ছা মই এয়া ল'ৰা পঢ়াই আছিলোঁ তাকে।
অ কোৱাচোন।
হেল্ল' শুনা পাইছে? শুনা পাইছে নাই?
অ এতিয়া পাইছোঁ অকণমান। এতিয়া পাইছোঁ পাইছোঁ অকণমান।
অকে অকে হেৰি ভাত বনোৱা নাই ল'ৰাক পঢ়াইহে আছোঁ মোৰ দেৰি হয় বনোৱা। আ।
অ আমাৰো দেৰি হয় বাৰু কান। সেইটোয়ে সেইটোয়ে। আমাৰো দেৰি হয় বাৰু। তোমাৰ বনাওঁ এতিয়া গৰম যি পৰিছে আজি তোমাৰ ভাত বনাবলৈ মনেই যোৱা নাই। সেইটো কাৰণে।
গৰমৰ কথা নকব আৰু মানে পাগল কৰি দিছে গৰমে মানে। কি ক'ম আপোনাক। কালি আজি দুইদিন, মানে এনেকুৱা লাগি যে সিজি গৈছোঁ। টো যেন। পাগল হৈ গৈছোঁ। তাকে।
ইমানে দিনতকে তোমাৰ থাকিব নোৱাৰা কৰি দিছে বাবা।
উ। তাকে আপোনাৰ ভইচটো মই ইয়াত আপুনি, আপোনাৰ ভইচটো মই যে ধুনীয়াকে শুনা পাওঁ কিয় জানোঁ মোৰ ভইচট- আপুনি শুনা নাপাইছিলে?
অ নাজানোঁ। এতিয়া কিন্তু শুনিছোঁ অকমান অকমান। এতিয়া তোমাৰ এতিয়া বাৰু বহুত খিনিয়ে শুনিছোঁ। এনেইতো তোমাৰ মানে এক একোৱেই নুশুনি একো মাতে একো চাউনে নাহে তোমাৰ। কি হয় মইতো তোমাৰ ঘূৰি ফুৰিছোঁ। তো এতিয়া জানিবা মই আমাৰ বাহিৰত ওলালোঁ বাহিৰত। তাৰ তোমাৰ ভিতৰত সোমালোঁ ভিতৰ সোমাই আকৌ এটা মই এতিয়া বেলেগ ভিতৰলৈ আহি পাই গ'লোহি মানে তোমাৰ।
সেইটো আপোনাৰ। প্ৰব্লেক নহয় ইয়াতেই কিবা প্ৰব্লেম হৈ আছে গম পাইছে।
হয় চাগৈ কিবা প্ৰব্লেম দিছে সেইটো কাৰ
তৰ্ক হব নোৱাৰে কাৰণ মই ঘৰৰ পৰাই কথা পাতো ন সকলোখিনি ফোন।
অঁ সেইটোৱেতো। এই এইবাৰ ফাৰ্ষ্ট টাই, হেল্ল'।
উম। শুনা পাইছে?
অ হেৰি হৈ যায়।
আকৌ শুনা পোৱা নাই? মই শুনা পাইছো আপুনি শুনা পোৱা নাই? মই শুনা পাইছোঁ। আপুনি শুনা পোৱা নাই? হেল্ল' হেল্ল'।
হেল্ল'।
বাপৰে কি প্ৰব্লেম দেখা দি আছেনো। হেল্ল'। হেল্ল'। হেল্ল'।
অ, অ, অ পাই পাই আছো।
এতিয়া শুনা পাইছে? হেল্ল'। আপোনাৰ ভইচটো নাই আহা এতিয়া। অ' এতিয়া আহি আছে আপোনাৰ ভইচ ত' শুনা পাইছো আপুনি?
কোৱা?
কি হৈছে মই একো গম পোৱা নাই ভাই এনেকে হলে কথাকেইটা ভালকে পাতিবও পৰা নাই আপোনাৰ লগত। কিয়বা এনেকুৱা দেখাই আছে নহয় জানো? হেল্ল'।
উম।
শুনা পাইছেনে বাৰু? মই কিন্তু আপোনাৰ ভইচটো শুনা পোৱা নাই এতিয়া।
অ, শুনিছানে? হেল্ল'। মইও আকৌ শুনি আছো, তুমি শুনিছানে?
মই শুনিছো, মই শুনিছো আপুনি শুনা পাইছে?
অ' কোৱাচোন মই পাই আছো, হেল্ল'।
পাই আছে ন? তেতিয়াহলে মই কৈ থাকো আপুনি শুনি থাকক হা। হেল্ল'।
সেইয়া। অ, অ, অ।
এনেকে হলে কেনেকে কথা পাতি ম বাৰু। শুনা পাইছে ন? আচ্ছা। বাকী কি কৰি আছে আপুনি?
নাজানো তোমাৰ মানে একোৱেই মইতো বহুতো মানে তেনেকে শু
আত্ছা, আপুনি কি কৰি আছে?
সেইটোয়েইটো তোমাৰ কিয় হৈছে? ছে নাজানো এবাৰ আহে এবাৰ যায়, তাৰমানে তোমান শুনিয়ে ক আপুনি তেনেকুৱা হৈ আছে, হেল্ল'।
তাকে। হয় শুনা পাইছোঁ মই, আপুনি শুনা পাইছে?
অ' আকৌ কিবা এটা হৈ গ'ল মানে তাৰ
এবাৰ মোৰ ভইচটো আহে এবাৰ আপোনাৰ ভইচটো আহে। কিবা হৈ আছে মই একো ঠিক কৰিব পৰা নাই। মোৰ কিন্তু ফোন বিলাক সকলো লগতে ভালকে হয়। আপোনাৰ লগতহে কিয় এনেকুৱা হৈ আছে মই গম পোৱা নাই? হেল্ল'? হেল্ল'?
অ', অ' - অ' - অ', পাই আছোঁ।
হেল্ল'?
হেয়া
হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?
অ'
শুনা পাইছে?
অ', তুমি কোৱাচোন?
আচ্ছা, কি কৰি আছে আপুনি?
এয়া মানে ভাত বনাবলৈ যা- যোগা কৰিছোঁ আৰু।
আপোনাৰ কথাবিলাক ভালকে শুনা পোৱা নাই। মই অলপ দেৰিকে ফোন কৰিম
এয়া ভাত বনাবলৈ যা-যোগ
হেল্ল'? হেল্ল'? আপোনাক মই অলপ দেৰিকে ফোনটো কাটি পেলাই কৰি আছোঁ ৰখক। ঠিক আছে - ঠিক আছে। ফোনটো কাটি পেলাই মই আপোনাক কৰি আছোঁ হা?